অ কি কৰিছা?
মই এনেই আছো ৰবা। তুমি?
মইও আছো ৰবা এনে। চ তাহ খাইগিনে বহি আছো। তুমি চা খালা?
চাহ খালো এতিয়া ভাতৰ অলপমান যোগাৰ কৰিম আৰু।
অ কি বনাবা?
আজি মাংস আনিছিলো আটাৰে সেইকাৰণে অলপমান সোনকালে যাব লাগব।
হ তাকে, আজিটো ৰবিবাৰ।
ৰবিবাৰ সেইকাৰণেতো আৰু দুপৰীয়া খোৱা নাই না ত ৰা সোনকাল টোপনি লাগি যায়।
অ ঠিকে আছে।
সেইকাৰণে হাব সোনকালে ভাতটো বনাই কিনে খাই কিনে শুই যাম।
অ জল্দি খাই লৈ শুই থাকাই ভাল।
উম তাতে আৰু এতিয়া ৰাতিপুৱা দিছিল গৰম এতিয়া দিছে বৰষুন ঠাণ্ডা বতৰ। নিচিনা লাগিলে অলপমান। এতিয়া এতিয়াই মোৰ চকু টানি টানি নি আছে।
অ সেইটো।
অ
ময়ও জামৰবা লাহেকে আৰু কিবা বনাওঁ চাওঁ। মাছ আছে কিহেদি বনাও তাকে
অ সেইটো মাছ কিন্ত দুটা টেঙ দো। চাই ভাল লাগিব।
অ এই যে এইটো ঠেঙাৰা টেঙা। সেইটো ভাল লাগে।
উ এনে মই টেঙা বোলা বস্তু অলপমান মানে ভাল নাপাওঁ তাতে আকৌ মাছ। সেই এই গৰমৰ দিন গিলাত ভাল লাগে। সৰিয়হতো তাতে দ বেছি ভাল সৰিয়হ দিকেই বনাই ।
অ মই ক টেঙা যদি ভাত খাব টান পাওঁ সেইটো কাৰণে বেলেগ কিবা দিৰি বনাম আৰু
অ
ৰঙালাও দি ভাল লাগে ৰঙালাও জিকা তেনেক বনাই যে
অ মই কিন্তু জিকা ভুল এই দুটা বস্তু ভাল পাওঁ।
উম মাছৰ লগত আৰু বেছি টেষ্টি লাগে।
অ মই মাছ মাছ নহলেও কথা নাই কাৰণ আৰু মই সৰু মাছ মাছটো ইমান এটা ভাল নাপাওঁ ন। আৰু সৰু মাছ মানে কি ভাঙন মাছো মই ভাল নাপাওঁ।
এই যে ডাঙৰ মাছ হ'লে কথা নাই ডাঙৰ মাছতটো। ম ভালে লাগে সেইটো এটা এটা এটাডালে কাইত থাকে ন সেইটো ওলাই কিনে খাব পাৰি। সেইটো মানে এই ভাঙন মাছতটো মানে অ। ভাঙন মাছতটো সেফালে ক কা ইট থাকিব ইফালে কিন্তু ভাঙন মাছটো। ভাজি কিনে খাই কিনে ভাল সেইটোত মানে তেতিয়া কাইত ক গুৰা কৰি গুৰা হৈ যায়। কিন্তু আইন আঞ্জাত দিলে কিবা কাত ইফালে ওলাই থাকিব সিফালে উওলাই থাকিব যি ভাত
উম তাকেইেতো বাকী আৰু কি কি বনাব জানা?
জানাতো হলে নিজে চলি যোৱাকে হৈ যায় মই মাছ মাংস এইখিনি। জো ঘৰুৱা এনে চ আলু ভাজি বনাব জানো বেঙেনা। বেঙেনা খাৰ ৰব এনেকুৱা এইবিলাক তাৰ পিছত ৰঙালাও ভাজিব জানো। কোমোৰা বনাব জানো পানীলাও।
তাকেতো আমিতো বেছি নাজানোয়ে আইতা দুতা উম আগতে কিমান কি কি বনোৱা আছিল।
অ মইতো এইটো মানে মই অলমান ভাল নাপাওঁ কিবা হাঁহৰ মাংস যে কোমোৰা দি কিনে বনাই।
অ সেটো বহুত টেষ্টি লাগে। মানে ভালকে বনাব জানিলে ভাল লাগে।
এ হাঁহৰ মাংস নৰ্মেলি হাঁহৰ মাংস নৰ্মেলি খাই পাইছো কিন্তু হাঁহৰ মাংস। ত কোমোৰা এনে মানে মই কোমোৰা বোলা বস্তুতটো ইমান এটা ভাল নাপাওঁ।
অ মইো ভাল লাগো কিন্তু মানে মাংসটো। দিলেটা মানে বেলেগ টেষ্ট আহে একদিন ট্ৰাই কৰি চাব মানে ডাঙৰ ডাঙৰ কি পিচ কে
অ।
হাঁহখিনি মানে যেতিয়া কাৰণ কোমোৰাটো জল্দি মানে সিজি যায় সেইকাৰণে মাংসখিনি ভাজা হোৱাৰ পিছত যিত তেতিয়া মানে হ'ব টাইম হ'ব আৰু সেইখিনি তেতিয়া দি দিলে হল অ তেনেকে ডাঙৰ ডাঙৰ পিচ কাটিলো গলি যায় মানে নোহোৱা হৈ যায় আৰু কিন্তু পিছি পিছ হৈথাকিলে অলপ ভাল লাগে আৰু
সেইটোয়ে কিন্তু তিতা হব বস্তু ভাল নাপাও লোৱা এই এথব নৰ্মেল তিতা কিছুমান শাক তিতা থাকা দুৰুন ফুলো বনাই ন
অ মই সেইবিলাক ভাল নাপাও তিতাকেৰেলা ভাল পাওঁ আৰু ভাজিটো
মই তি্তাকেৰেলা ভাজিটো একদম যে মৰমৰীয়া কৰি ভাজি দে ভাল পাওঁ তেতিয়া মানে কি পু একদম তে ভৈ থাক থাকে বা এনেকুৱা তিতা ভাল নাপায় অ
অ তেতিয়া মানে মোৰ মূৰে ল যায় আৰু বেছি নাপায় আৰু ইমান আ
বাকীতো এনে আৰু এই ঘৰুৱা বস্তুৰ বাহিৰেও বেলেগ কিবা বনাব অলপ চলপ জানো ইমানো গম নাপাওঁ ধৰি লও এনকা এনকা অহ কিছুমান মোৰ পৰাই মানে মই
অহ কিছুমান মোবাইলত চাই চাই গম পালো তেতিয়া বনাও আৰু মোবাইলত তো এতিয়া নতুন নতুন দিচ বিলাক যোনবিলাক অসমীয়া পুৰা ৰ বনোৱা সিবিলাক চ সেইবিলাকতো ইমান নাপায় এ
গাঁৱত গ'লে ভাল আৰু কিবা
অ চিৰিছলি তোমাৰ মানে টেষ্ট ষ্টি লাগিল ত মানে মই কেনেকে বনাম তাকে ভাবো
অ সেইবিলাক আৰু ৰেষ্টুৰেন্টত বহুত বহুত বহ কিবা এটা বেলেগে টেষ্টি লাগে ঘৰত ইমান এটা নহয় বাৰু